অ, অ।
কি কৰি আছা।
এ আছিলো ৰবা। এ গধূলি চাহ তাহ খাই উঠিলোঁ এনেই অলপ খোজকাঢ়ি আছোঁ।
হয় নেকি? অ, বতৰটো কেনেকুৱা তোমাৰ পিনে।
আজি বতৰতো অকমান মানে গৰমটো কম হ'ব মানে বৰষুণ একজাক আহিলতো। বতৰটো এতিয়া ভালেই মানে।
হয় নেকি? অ, আমাৰ পানেও এনেকুৱাই। মানে অ'আবেলি অলপ বৰষুণ দিলে।
হয় হয় ভাল লাগে এতিয়া অকমান মানে বতৰটো ঠাণ্ডা ঠাণ্ডা ভাৱ আছে।
ঠাণ্ডা ঠাণ্ডা হয় হয় তুম ঠিকে ক'লা ঠাণ্ডা ব- -তৰ ন। অ' বৰষুণ চৰষুণ দিছে আৰু কালিৰ পৰা আকৌ বেছি গৰম হ'ব বৰ- -ষুণ দিলে জানানে গৰমটো বঢ়ি যায়। সেইকাৰণে মানে বৰষুণ বৰষুণত সেইটোয়ে হয় গৰম দিনত বৰষুণটো অলপ বেয়াই প্ৰভাৱ পেলাই।
উম।
আৰু আজি অলপ সময়ৰ বিষয়ে কথা পাতো দিয়া।
অ, খুব ধুনীয়া তুমি মানে বিষয় এটা বাছি লৈছা। যিহেতু সময় আমাৰ বাবে মূল্যবান উম বহুত তাকেইেতো, সময়ৰ টিকনিডাল আগ -ফালে ঘূৰে বুলি কয়, গানো উলিয়াই দিছে ইয়াৰ ওপৰত, গতিকে আমি সময় মূল্যটো সকলোৱে বুজা উচিত।
উচিত, সেইটোতো তুমি ঠিকেই কলা, আমাৰ সময়মতে যিকোনো কাম নকৰিলে মানে তোমাৰ পিছত যাইকে পস্তাব লগা কথা হৈ যায় আৰু, তেনেকুৱা। আৰু তুমি কি ভাবা
মই মানে
অ'।
অ' আমাক গৰম বন্ধ দিছিলে আগতে, গৰম বন্ধ বা ঠাণ্ডাৰ মতে তেতিয়াতো আমাক হোমৱৰ্ক দিছিলে নহয়, এই হোমৱৰ্ক বিলাক আমি ভাবো যে এই হ'ব টাইম আছে কৰি দিম এসপ্তাহত শেষ হৈ যাব, অ'-অ' সেনেকে তাৰ যাওতে যাওতে আমি এনজয় কৰি সময়টো গুচি যায়, ‌তা পিছত এই লাষ্টৰ দুই দিনত তোমাৰ দৌৰা দৌৰিকে কৰিব লগা হয় এই যি তি লিখি দিওঁ, তাৰপিছত গৈ থাই আমাক মাৰে যে এনেবোৰ কি লিখিছো পিছত মই মানে ভাবিলো যে আমি ইমান দিন সময় পালো অলপ অলপকৈ যদি আমি সদ সদায় অলপমান সময় দিলো হয়, আমাৰ এইটো ভাল হ'ল হয়, নম্বৰো বেছি পালো হয়, এতিয়া
হয় হয়, সেনেকুৱাই মোৰ লগতো হয়, হৈছিলে মানে গৰম চ ঠাণ্ডা চুটি পালোঁ, ‌তাৰপিছত হোমৱৰ্ক দিলে এক মাহৰ কাৰণে কবাত ঘূৰিব গলো মামা ঘৰ গ'লো, ‌কবাত গ'লো, সেইটোতো ঠিকে আছে কবাত ঘূৰি আহিলো সেযে ছুটি আছে বুলিম কিতাপ খোলা নাই, তাৰপিছত পাহৰি গলো এইটো কি দিছিলে লাষ্ট দিনা মনত পৰিল, এ কালিৰ পৰা স্কুল খুলিব এনে হমৱৰ্ক দিছিলে, চাৰি পেজ পাঁচ পেজ লিখি আহিব তাৰপিছত অসপ স্কুলে নগলো, নোযোৱাকে এইটো ঠিক কি বনালো, তাৰ পিছতহে গ'লো, এনেকুৱা হৈছিলে মোৰতো।
গতিকে মানে, অ' হয়-হয়, আমি তেতিয়া মানে শিকিলোঁ যে সময়ৰ কাম যদি আমি সময়ত কৰিলোঁ হয়, আমাৰ বাবে কিমান মানে ভাল হল হয় হয়নে, গতিকে মানে অকল পঢ়া শুনাাৰ ক্ষেত্ৰতে বুলি নহয়, যিকোনো কামত তুমি এতিয়া অফিচৰ কিছুমান এতিয়া কামকৰা মানুহবিলাকে এনেকুৱা হয়, এ হ'ব সময় আছে, কৰি দিম, শেষ কৰি দিম। গৈ গৈ এটা সময় যেতিয়া মানে সেই দিব লগা হয়, তেতিয়া তেওঁলোকে মানে যেনেকে তেনেকে কাম কামটো কৰি দি দিয়ে, পিছত গালি খাব লগা হয়।
গালি খাব লগা হয় কথা শুনিব লগা হয়, অ' সেইটোতো হয় বাৰু সেইকাৰণে মানে সময়ৰ মূল্যয়টো বুজি পোৱা বহুত, অ' চবে বুজি নাপায়, দৰকাৰ হয় কিন বহুতে বুজি নাপায় এতিয়াও, সময়ত কাম নকৰিলে মানে বহুত পিছত নিজকে সেইটো প্ৰভাৱ দিয়ে। হয় কি নহয়? নিজে এইটো প্ৰভাৱ
আৰু এজন মই মানে বিখ্যাত ব্যক্তি এজনে মানে কৈছিল মই এইটো কথা মনত আছে সময়ক লৈ কৈছো যে মানে তেখেতে মানে বহুত সময় মানে এনে য়ে মানে ৱেষ্ট কৰি দিলে ডাঙৰ বেমাৰ হৈছিল কেন্সাৰ আছিল যিহেতু তেখেতে কৈছে হব, মানে লাহে লাহে চিকিৎসা কৰিম কিন্তু যেতিয়া তেখেতে মানে ডক্তৰ ওচৰলৈ গল তেতিয়া ডক্ত ৰে কলে যে আপোনাৰ ইতিমধ্যে বহুত মাহত দেৰি হৈ গৈছে আপোনাৰ এতিয়া কেঞ্চাৰৰ ফৰৰ্ট, ফৰ্টথ ষ্টেজ পাইছে, গতিকে আপুনি যদি আগতে আহিল হয়, তেতিয়া আমি কিবা এটা কৰিব পাৰিলো হয়। সেনেকে ক'লে পিছত তেখেতে মানে কৈছে যে এ মই অবাবত বহুত সময় নষ্ট কৰিলো এতিয়া সময়ে মোক নষ্ট কৰিছে গতিকে ইয়াৰ পৰা আমি শিকিব লাগে যে সময় কাম সময়ত কৰিব লাগে হয় নে
সময়ত কাম সময়ত আৰু আমাৰ কি বহুত মানুহৰ যেতিয়া যেনেকুৱা ধৰা ৰা ৰাতিপুৱা আহ উঠাতেও মানে সেইটো কৰে অ' উঠতে মানে অলপ কষ্ট পায় অ' দেৰি হয় মানে উঠাব বুজি টোপনি ভাঙে তেতিয়া উঠাত অলপ আলচি কৰে অলপ পিছত উঠিম অ অলপ পিছত উঠিম মই যাম তাৰপিছত টাইম মিলাই ল'ম অলপ জল্দিকে যাম দাউৰি দাউৰি যাম টাইম মিলাই ল'ম কৰোতে কৰোতে মানে দেৰি হৈ যায় এইটো সময় নুবুজাৰ কাৰণেই হ'ল দেৰি যদি সি যদি সময় বুজিলে মানে আৰু যদি অলপ জল্দি কৰি ওলাইকে আৰাম লাহেকে যাব পাৰিলা হয় তাৰ বিপৰীত কিমানে মানে অ ', তেনেকুৱাকে ইস্পিদকে বাইক চলাই
হয় হয় অ', অ, তোমাৰ এক্সিডেন্টবিলাক দুৰ্ঘটনাবিলাক বিলাক হৈ যায় একদম ঠিক কথা কৈছা অ', বোলে আধা ঘণ্টা হব মই আধা ঘণ্টা মোক নালাগে মোৰ কাৰণে পোন্ধৰ মিনিট সেনেকুৱা আমাৰ লগৰ কিছুমানো আছে এ হ'ব মোক পন্ধৰ মিনিটত মই যায় কিন্তু ইমান ফালি ফালি উৰি যাবলগীয়া কি আছে হয় নে নহয় নিজক মানে ইমান বিপদত পেলাই
অ', সিটো হয় হয় বেলেগকো মানে সেইটো হয় বেলেগও আঘাত হয় হয় কি নহয় কোৱাচোন অ', সেইটো মানে সেইটো মই বেয়া পাও পা বহুত মানুহৰ দেখিছো মানে এ মই অলপ দেৰিকে যাম দে তাৰপিছত পিছত দেৰিকে যাওঁতে মানে সি আৰু তেয়া বাইক বা স্কুটি বা কাৰ একদম স্পীডত লৈ যায় তাৰে আগত কোনবা আহি গল সি খুন্দা খাইগল তাৰতো বেয়া হ'ল বৰ হ'ল বেলেগৰো বেয়া হল সেইকাৰণে মানে সময়ৰ মূল্যটো বুজি বুজি পাব লাগে সেইকাৰণে অলপ জল্দিকে ওলা নহয়ো নাইতোবা কিবা সেনেকুৱাকে লাহে লাহে যা এইটো মানে সময়ৰ মূল্যত বহুতে বুজি নাপায়
নাপায় নাপায় কা এই সময় মূল্য নুবুজাৰ কাৰণেতো মানে সক সকলোৰে দুৰ্ঘটনা হওক বিভিন্ন মানে এইবিলাক কাম
অ', অ', সময় হয় হয় তুমি ঠিকেই ক'লা কামটো সময়ত হৈ নুঠে আৰু তেনেকুৱা নহয় যদি যদি আমি যদি সৰুতে পঢ়া শুনা নকৰিলে মানে এতিয়া পঢ়া শুনা কৰিলে কেনেকা হয় হয় কি নহয় নাই কোৱাচোন সৰুতে আমি
মানে আমি পঢ়াৰ সময়ত পঢ়া বা খেলাৰ সময়ত খেলা সেইখিনি সেনেকুৱাকৈ যদি আমি চলিলোঁ হয় তেতিয়া আমি বহুত মানে আগবাঢ়িব পাৰি আৰু এতিয়া নতুন ল'ৰা ছোৱালী বিলাকে কি কৰে বেছিভাগ সময় সামাজিক মাধ্যমত এইবোৰ উল্টা পুল্টা ভিডিঅ' চাই মানে টাইমটো পাছ কৰে
অ', টাইম পাছ কৰে ৰেল চাই ফেচবুক চাই
এতিয়া আমাৰ ক্ষেত্ৰতে এনেকুৱা হয় মানে অ' যে মই পাঁচ মিনিটমান সময় আৰাম কৰো মই অকমান ৰিষ্ট চাও এ পাঁচ মিনিট চাওঁ বুলি কওঁতে পাকোতে তোমাৰ কেতিয়া মানে এক ঘন্টা দুই ঘন্টা হৈ যায় গমেই নাপাও
উম উম কেতিয়া সময় গুচি যায় গমেই পোৱা নাযায় হয় তুমি ঠিকেই ক'লা উম আৰু তাৰ পিছত তেনেকুৱা বহুত আছে যে তো তেনেকুৱা সময় নষ্ট কৰে আৰু পিছত যাইকে পস্তাই।
হম, হম পচ অসাই হয়াল সময়তটো যোৱাৰ পিছত পিছৰ প্ৰস্তাই লাভ নাই।
অ', সেইটোতো হয় বাৰু তুমি ঠিকেই ক'লা সময় যোৱা আৰু আমাক স্কুলতো তুমি জানাই আমাক সৰুৰ পৰা স্কুলত মানে সময়ৰ কিমান সেইটো বুজাই নটাত যায় পাব লাগে। প্ৰাৰ্থনা কৰিব লাগে সেইটোতো আমাৰ অ', সৰু কালৰ পৰাই সম মই মানে ইমান সেইটো মূল্যবান
অ', হয়, হয় সেইটো বুজাইছে আমাক হয়নে? যে আমি ইমান সময়ত প্ৰাৰ্থনা পাব লাগিব ইমান সময়ত ক্লাছৰ শ্ৰেণীত বহিব। লাগিব
হয়, আমাক ডিচিপ্লিন শিকাইছে কোনটো কেনেকুৱ যাব লাগে হয়। অ', কাপোৰ কানি কেনেকুৱাকে লগাব লাগে প্ৰেচ কৰিকে গা পা ধুইকে যাব লাগে, সেইটো আমাক শিকাইছে আৰু তাৰ হিচাপতো আমি সময় মিলাব লাগে, তেতিয়া মে আমি পাৰফেক্ট হ'ব পাৰিম মানুহবোৰ।
হয়ো হয় ঠিকেই ঠিকেইছা গতিকে মানে আৰু এই সময়ৰ কাম সময়ত কৰিলেহে আমি জীৱনত মানে লক্ষ্যত কিবা এটা কৰিব পাৰিম আৰু।
অ', লক্ষ্যত কি হয় তুমি ঠিকেই কলা আমি লক্ষ্যৰ কিবা কৰিব পাৰিম। যিমান ডাঙৰ ডাঙৰ মানুহ মহাপুৰুষবোৰ আছে সিহঁতে সময়ৰ মূল্য বুজি পাইছিলে সেইকাৰণে সিহঁত ৰ' নাম আজি আমি ক ক'ব পাৰো।
হয়, হয়, হয়, হয়।
তুমি
ঠিকেই কৈছে একদম সঠিক কথা কৈছে দ মানে মহান যি মানে মহাপুৰুষসকল আছিল বা মহান ডাঙৰ, ডাঙৰ ব্যক্তিসকল আছিল তেওঁলোকে সময়ৰ কথা কথা খুব ধুনীয়াকৈ কৈ গৈছে যে সকলোৱে সময়ৰ কাম সময়ত কৰা উচিত। কাৰণ সময় কাৰোঁ বাবে নৰয় এতিয়া চো আমাৰ বয়স যিমানখিনি হৈছে এতিয়া লাহে লাহে আমাৰ বয়স বাঢ়ি গৈ আছে কিন্তু এতিয়া যদি আমি আমাৰ কামবোৰ ভালদৰে নকৰি যদি আমি ঘূৰা-ফুৰা কৰি থাকো লগৰ লগত যদি আড্ডা মৰা
উম।
আমাৰ বেয়া হ'ব তে কুৱা
হয়, হয়, অ', তুমি ঠিকেই ক'লা। যিহেতু মানে আৰু এটা কথা কয় যদি আমি নিজে শে শিকিলে বোলে ভালে যদি সময় শিকাব লগা হ'লে মানে বহুত বেয়া। হয় কি নহয় এ সময় শি শিকাব লগা হ'লে মানে জীৱনটো মানে আৰু কঠিন হৈ যায় বোলে।
তাকে এই যেনেকে তোমাৰ ধৰা এতিয়া এম্বুলেন্ঞ্চ এখন যেতিয়া গৈ থাকে ৰোগী এজন লৈ যায় সেই তেতিয়া মানে এম্বুলেঞ্চত থকা ৰোগীজনে জানে যে এটা এটা মিনি ৰ মূল্য কিমান হয়নে।
হয়, হয় সেইটোতো হয়এম্বুলেঞ্চৰ ৰোগীয়ে যেনে কি হয় কেনেকুৱা মিনিট টো কাঠে হয়
উম, উম এটা এটা মিনিট বহুত দীঘলীয়া যেন অনুভৱ হয়। কিন্তু আমিতো এনেই অভাৱতে মানে বহুত সময় এনেই নিয়াই দিওঁ।
সেইটোতো হয় বাৰু আমি তেনেকুৱা কি কৰে আৰু মানুহে আজিকালি মোবাইল ফোন কাৰণো আৰু সময় মূল্যটো মানে নুবুজাই হৈ গৈছে। মোবাইল ফোনতে লাগি ধৰে এক এক দুই ঘন্টা মোবাইল চচিয়েল মিডিয়া তোমাৰ প্লেটফমত মানে সময়টো এনে ৱেষ্ট কৰি থাকে। অনলাইন গেম হওঁক, কেই হওক তেনেকুৱা মানে সময়ৰ মানে এনে হয়টো কৰি আছে, ক্ষতি কৰি আছে পিছত যায় নিজে প্ৰস্তাব' হয় কি নহয়?
হয়, হয় একেবাৰে তুমি ঠিক কথা কৈছা গতি সেয়ে শেষত এটোৱে কম মোৰ ফালৰ পৰা যে আমি সকলোৱে সময়ৰ মূল্যটো বুজি উঠা উচিত।
অ', অ' হেটোতো হয়। ঠিকেই কলা তুমি। উম দে ঠিক আছে। তোমা লগত কথা পাতি ভাল লাগিল দিয়া।
হয়, হয় মোৰো ভাল লাগিল। অ' আজি ইমানতে ৰাখিছোঁ ধন্যবাদ।